হেল্ল'
হেল্ল অ শুনিছা ন
হয় হয় শুনিছো
আচ্ছা আচ্ছা অঁ কি খবৰ তোমাৰ ভাল ন
মোৰ খবৰ ভালে? মই আছো ঠিকে তোমাৰ খবৰ কোৱা?
মোৰো মোৰো ভাল ক'ব গলে মানে এতিয়া বৰ্তমান অ বন্ধ চলি আছে ন সেইকাৰণে কব গলে এনে অলপমান ৰিলাইছ কৰি পিনে আছোঁ এ মানে মাজতে অলপমান ওলাই গলো বাহিৰত গলো বাহিৰত যাই কিনে অলপমান ফুৰি ফুৰি আহিলো আৰু এনেকুৱা আহ তুমি পিছে কি কৰি আছা ঘৰত এতিয়া
মই আজি আজি দিনটোতো মানে এনেকে বাহিৰত যোৱা হোৱাই নাই আৰু মানে ইমান একো কামো নাই আৰু ইমান ৰ'দ বৰষুণৰ বতৰ চলি আছে গুৱাহাটী ইয়াতে আমাৰ
অ অ অ গম পাইছো হা হা হা আচ্ছা মানে ক'ব গ'লে এতিয়া মানে ক'ব গলে তেনেকে বাহিৰত ওলাই যোৱা নাই মানে
নাই' নাই' নাই'।
আচ্ছা' আচ্ছা ঠিকে আছে ঠিকে আছে এ হয় বাৰু বৰষুণ ৰদ ধৰিব নোৱাৰি অ' বৰষুণ দিলেতো বানপানী হয় ৰ'দ দিলে টো ওলাব নোৱাৰে গৰমত যিটো গৰম হয়, হয় নে'। তাকেইতো ৰ'দত মানে কব গ'লে ৰাতিপুৱা টোপনিও ভাঙি যায় সেনেকুৱা হৈ যায়।
হয়।
এনেকুৱা বাৰিষা দিলেতো একদম বানপানী তুমি ক'ৰবাত ফাঁচি গ'লাব হ'লে তুমি আহা আ
উ' ঘৰত আহিবৰ কাৰণে ভাবিব লাগে হয়।
আহ। দিয়া বেছি কি কয় মানে মই ফোন কৰিলোঁ মানে ক'ব গ'লে এই মানে আচলতে যোনবিলাক মানে কি কয় থিয়ৰি আৰু ক'ব গ'লে প্ৰেক্টিকেল লাৰ্ণিঙৰ ওপৰত আজিকালি মানে কি কয় বহুত মানে ক'ব গ'লে শেষ হৈ আছে, কথা ওলাই আছে মানে ক'ব গ'লে আজিকালি স্কুলবিলাকত থিয়ৰি টিকিলেও পঢ়া বেছিভাগ থিয়ৰি টিকিলি পঢ়াই ন' ক'ব গ'লে আৰু মানে প্ৰেক্টিকেলিও বহুত প্ৰেক্টিকেলি বস্তুবিলাক কম শিকাই ক'ব গ'লে। চ সেইকাৰে সেইটোৰ ওপৰত মই কথা পাতিব কাৰণে মই ফোন কৰিলো একচোৱেলি মানে ক'ব গ'লে অ তুমি কি ভাবা তোমাৰ মত তে থিয়ৰিটিকেল লাৰ্ণিং বেছি ভাল নে প্ৰেক্টিকেল লাৰ্ণিং বেছি ভাল?
মানে এতিয়া কথাটো এনেকুৱা হৈ পৰিছে যে আজিকালি মানে অ আজিকালি যোনটো মানে নৱপ্ৰজন্ম হয় এইটোত মানে, যেনেকে আজিকালি তোমাৰ চ এতিয়া। চবতে মানে থিয়ৰি যোন‌টো কন্চেপত হয় সেইটোতো ক্ৰিয়াতে মানে চলাই কিনে গৈ আছে কিন্তু আ মই নিজে ভাবো যে, আমাৰ যদি এটা প্ৰেক্টিকেল ৱেত যদি আমাক মানে বস্তুখিনি যদি আমাক বুজাই দিয়ে আমাৰ কাৰণে সেইটো বহুত সুবিধা হব বেছি দিনলৈকে মনত ৰাখিবলে বা কিবাৰ বাবে, কাৰণ কিয় আমি যোনবিলাক বস্তু আমি নিজে কৰোঁ। সেইবিলাক আমাৰ মানে, যোনটো আমি, যোনটো আমি প্ৰক্ৰিয়াত কৰো। তাৰে কি ৰিজাল্ট ওলাই সেইটো কেনেকুৱা ধৰণৰ বস্তু হয় সেই বস্তু খিনি আমাক বেছি দিনৰলৈকে মানে আমাৰ মানে ব্ৰেইনত থাকে, আমাৰ মানে বেছি অ' সময়লৈকে আমাৰ সেইবিলাক বস্তু আমাৰ মনত থাকে, আৰু আমাৰ কাৰণে সেই এইবিলাক বুজিবলৈও সহায় হয়।
হা' বুজিছো।
য'ত আনকি আমি যদি থিয়ৰী বস্তুটো যদি আমি যদি উ কিতাপ প ত যদি আমি পঢ়োঁ। আমাৰ কাৰণে মানে কেতিয়াবা সেইটো বুজিবৰ কাৰণেও অকমান মানে অ' টান হয় আৰু হাৰ্ড হয় যায়। অ' টান হৈ যায় সেই -মানে। সেই তেনেকে মই ভাবো যে আমাক কিছুমান বিষয় বিলাক যদি প্ৰেক্টিকেলি যদি আমাক -বজ বোজুৱা হয়। আমাৰ কাৰণেই মানে বহুত খিনি মানে লাভদায়ক হব এই বস্তুতটো।
হা' মানে ক'ব গ'লে আচলতে যোনটো মানে তোমাৰ প্ৰে্টিকেল বস্তু হয়, ঠিক আছে যোনটো মানে ক'ব গ'লে থিয়ৰিকেল বস্তু হয় তাৰে কথা কৈ আছো। এতিয়া থিয়ৰীত ক'ব গ'লে মানে তোমাৰোৱা এতিয়া ল'ৰা ছোৱালী থিয়ৰী থিয়ৰী -থ থিয়ৰীকেলি পঢ়িলে ভাল হয় মানে ফকাচ কনচেপটত ফকাচ কৰা যায় আৰু ক'ব গলে। কিবা এটা মানে কনচেপ্ শিকাই আছে সেইটো কনচেপ্টত ফ'কাচ কৰা যায় কাৰণ তোমাৰ লিখা থাকে ন লিখি লিখি কেনে চাই চাই কেনে বুজা যায়
হয়
আৰু মানে সেনেকুৱা আৰু থ থিয়ৰিটিকেলি পঢ়িলেও সেই আছে নহয় নহয় কিন্তু মানে চোৱা মানে কি কয় থিয়টিকেলি পঢ়িলে মানে বুকচৰ থ্ৰু দি লেকচাৰ্চৰ থ্ৰ দি বা তুমি নোটছ তোমাক যি নোটছ লিখিছা বা তুমি নোটচ যি আছে আৰু সেই চাই কেনে পঢ়ি কেনে কি কয় মানে কি কয় তাৰ পৰা মানে নলেজ পাবা ন কিন্তু থ প্ৰেক্টিকেলি বস্তুবিলাক মানে মানে ৰিয়েল চিটোৱেচন মানে কিবা চিটোৱেচন থাকিব তুমি ৰিয়েল লাইফত মানে এপ্লাই কৰিব পাৰিবা সেইবিলাক কনচেপট যেনেকে তুমি কিবা এটা বু বুকত কিবা এটা কনচেপ্ট শিকিলা বিজনেচৰ কিবা এটা কচেপ্ট শিকিলা এই কনচেপটো ঠিকেনে তুমিতো এপ্লাই কৰা শিকা নাই ন তুমি বাচ জানা যে অ এইটো কনচেপ্টৰ মিনিং হয় এই ইটো ইটো যদি আমি বিজনেছটো ইটো ইটো মতে কৰো তেতিয়াহলে আহ আমাৰ বিজনেচটো ভাল হ'ব কিন্তু আচলতে কিন্তু যদি প্ৰেক্টিকেলি চাব যাওঁ আমি বস্তুটো প্ৰেক্টিকেলি চাব গ'লে তুমি যদি আমি প্ৰেক্টিকেলি কৰো যে অ এইটো কনচেপটৰ মিনিং ইটো ইটো হয় আমি জানো নাজানা নহয় থ থিয়ৰী বস্তুটোয়ে ইম্পৰ্টেণ্ট কিন্তু প্ৰেক্টিকেল প্ৰেক্টিকেলটো প্ৰেকটিকেলিটিৰ ওপৰত বেছি ফ'কাচ কৰিব লাগে। চ ৰিয়েল চিটুৱেশচনত সেই বস্তুটো এপ্লিকেবল হয় নে নহয় সেইটো আমি এপ্লাই কৰি চালেহে গম পাম হয় নে নহয়
হয়।
সেইটোয়ে ন ক'ব গ'লে সেইটো ওপৰতে ক হয় আৰু মানে আৰু মানে তুমি থিয়ৰিটিকেলি কনে বস্তুবিলাক কৰিলে মানে অ মানে মানে কেতিয়াবা এনেকাও হয় থিয়ৰিটিকেলি কৰিলে তুমি বুজি নোপোৱা কেতিয়াবা মানে থিওৰিতিকেলি এ এ সেনেকা বুজি নোপোৱা কিন্তু তুমি প্ৰেক্টিকেলি যদিও মানে আহ আহ সেয়া কি কয় মনটো দিয়া নাই তুমি যোনখিনি কৰি আছা সেইটো চাই আছা তোমাৰ মাইণ্ডত থাকি যায় ন
মাইণ্ডত থাকি যায় হয় আৰু বহুত খিনিত মানে এইটো মানে আমাৰ কাৰণে মানে সু সুবিধা হৈ যায় কাৰণ কিয়? আমি থিয়ৰিত আমি বস্তুখিনি প্ৰায় আমি মানে ই ই হি সেইখিনি আমি মুখস্থ কৰো বা আমি বস্তু খিনিক কিবা যদিও আমি এটা টপিক ধৰা এটা বিষয় আমি ধৰা যদি সে আমি বুজিও নাপাওঁ আমি শিকিখিনি আমি তেতিয়াহ'লে মুখস্থ কৰি কেনে যাওঁ কিন্তু আহ আন কে আমি য য যদি আমি সেই বস্তুখিনি যদি আমি এটা পেক প্ৰেক্টিকেল নলেজৰ মাধ্যমত লওঁ আমি তেতিয়াহলে আহ মানে আ আ ও ও সেই বস্তুখিনি ন আমি নপঢ়িলেও আমি নিজৰ ভাষাত সেই গোটেইখিনি বস্তুকে আমি লিখিব পাৰিম আমি এই বস্তু খিনিই আমি লু কু আমি লুক চাব পাৰিম আৰু সেই মানে আৰু যোনটো বস্তু যোনটো কনচেপ্ট থাকে আমি শিক সেই কনচেপ্টটো ধুনীয়াকে আ আমি মানে ব উ উ উ উ বুজি যাওঁ একো ডাউট নাথাকাকে একো মানে প্ৰব্লেম নোহোৱাকে
সেইটোৱে সেইটোৱে এহ্ মানে চোৱা এতিয়া মানে চোৱা থিয়ৰিটিকেল লাৰ্ণিঙত মানে কব গলে মানে অপাৰচুনিটি যোনটো থাকে আৰু মানে ই মানে আ অপৰচুনিটিটো কম থাকে মানে ক'ব গ'লে থিয়ৰিটিকেল লাৰ্ণিঙত কিন্তু তোমাৰ চোৱা যদি প্ৰেক্টিকেলি এ হে হে তুমি যদি মানে কি কয় প্ৰেক্টিকেলি ই এ এ এ কৰা যে মানে যদি প্ৰেক্টিকেলি কামটো কৰা বা তুমি মানে কৰিলে তোমাৰ স্কিল এটা ডেভলপ হ'ল ন। এটা ডাইৰেক্ট এক্সপেৰিয়েন্স এটা বালা তুমি যদি এতিয়া থিয়ৰিটিকেলি চাব যোৱা কি কয় তোমাৰ অপৰচুনিটিটো নোপোৱা তুমি ক'ব গ'লে। মানে বাছ তোমাৰ কি কই এ এ এ এ এ সেই নলেজটো থাকি যাব বা তুমি ই ই ই এক এক্সপেৰিয়েন্স নাই তোমাৰ ডাইৰেক্ট এক্সপেৰিয়েন্স নাই সেইটোৱে আৰু ক'ব গ'লে যদি কি কয় থিয়ৰিটিকেলি মানে কি কয় বস্তুবিলাক কৰা অকল বাছ তোমাৰ নলেজ হ'ব। কিন্তু যদি প্ৰেক্টিকেলি সেই স্কিলটো এপ্লাই কৰিব ট্ৰাই কৰা। তেতিয়াহ'লে মানে ক'ব গ'লে ডাইৰেক্ট এটা এক্সপেৰিয়েন্স এটা হ'ল ন আৰু আজিকালি চোৱাৰ কাৰণ জব-চবতো আজিকালি তোমাৰ এক্সপেৰিয়েন্স বিচাৰে এক্স পিৰিয়েন্স পাৰ্চন বিচাৰে হয় নে নহয় যিমান এক্সপেৰিয়েন্স যদি মানুহ এজন ছিক্স ইয়াৰ্চ এক্সপিৰিয়েন্স হয় তাক বেছি ভেলু কৰিব এট এটা পাৰ্চন যোন কি কয়? হাইলিস কি কয় মানে হাইলি হাই ডিগ্ৰী বা হাই কি কয় সেই থাকা। থাকাত কিয় যোন মানুহজন বেছি কি কয় এক্সপেৰিয়েন্স হয় তাক মানে অপাৰচুনিটি সেইটোৰ দিব ন ই আহ্ আই আজিকালি জব জব চাইকেল বিলাক তেনেকুৱা হৈ যায় মানে ক'ব গ'লে তোমাৰ যোনটো মানুহৰ কি কয় বেছি নলেজ আছে। ক'বলে অকল মানে থিয়ৰি থ্ৰু দি নলেজ লৈছে অকল ডিগ্ৰী আছে একো এক্সপেৰিয়েন্স নাই জব এক্সপেৰিয়েন্স নাই। সেই মানুহজনক এটা কোম্পানীয়ে বেছি কি কয় গুৰুত্ব নিদিয়ে। কিন্তু এজন মানুহ যাৰ বেছি জব উ মানে ক'ব গ'লে ডিগ্ৰী হাই ডিগ্ৰী কোৱালিফিকেচন। সেই নাই কিন্তু ষ্টিল তাৰ ছিক্স ইয়াৰ্চ অফ অ আ আ সেনেকে। বেলেগ কম্পেনীত কাম কৰা এক্সপিৰিয়েঞ্চ আছে
হয়
ক'ব গ'লে তেনেকুৱা তাক বেছি প্ৰেফাৰ কৰিব ন লোৱাটো সেইটোৱে আৰু। মান দুটাই ইম্পৰ্টেণ্ট হয় থিয়ৰিটিকেল লাৰ্নিংও ইম্পৰ্টেণ্ট প্ৰেক্টিকেল লাৰ্নিংও ইম্- ইম্পটেণ্ট হয় কিন্তু মোৰ মতে- তে ক'ব গ'লে থিয়ৰিত যোনখিনি শিকোৱা হয় বা শিকা হয় সেইখিনি আমি বস্তু- বস্তু খিনি প্ৰেক্টিকেলি এপ্লাই কৰি চাব লাগে তেতিয়া ন এনেকুৱা কোনো নাথাকিব যে মানে লাইক ডাল মানুহ কোনো নাথাকিব।
হয় হয় মানে বে আমি মানে হয় মানে আৰু বহি থাকে হয়
হাই হাই ডিগ্ৰী লৈ কিনে বহি থাকে আৰু কিছুমানে চিম্পল এটা ক'ব গ'লে টুৱেলভ বা- কিবা চিম্পল এটা মানে ক'ব গ'লে এ হাফ চেমত ওলাই যোৱা সেনেকে কৰি কিনে- সিহঁতে নিজে প্ৰেক্টিকেলি বস্তুবিলাক কৰিব যায় প্ৰেক্টিকেলি কি- ক সিহঁতে ক'ব গ'লে কিমান আগবাঢ়ি যায় আৰু যোনে হায় হায় ডিগ্ৰী লৈ বহি আছে দহ বছৰ মান পঢ়ি আছে ক'ব- গ'লে ক'ব গ'লে সি মানে ক'ব গ'লে লাষ্টত যাই কিনে এনে বহি থাকিব লগা হয়।
হয় মানে আজি আজিকালিৰ এই মানে হেৰিত আমাৰ- স্কিল আৰু এক্সপিৰিয়েঞ্চটো মানে বহুত খিনি দৰকাৰী হৈ প পৰিছে আজিকালি সক- কলোৰ হেৰিতে মানে মানুহৰ এজনৰ আহ নলেজত বেছিতে তেওঁৰ ডিগ্ৰীত চেদি তেওঁৰ এক্সপিৰিয়েঞ্চ আৰু স্কিলটোৰ ওপৰত ধ্যান দিয়া যায় সেই সেইটো কাৰণেই মানে প্ৰেক্টিকেল লাৰ লাৰ্ণিঙৰ আৰু এটা মানে হেৰি যে ই আমাক এটা স্কিল দিয়ে এটা আমাক আ ব হেৰি এক্সপিৰিয়েঞ্চ
সেইটোৱে মানে তোমাৰ ৰিয়েল লাইফ প্ৰব্লেম চলভিং কি কয় মানে সেই দিয়ে এটা মানে ক'ব গলে লাইক মানে এক্সপিৰিয়েঞ্চ দিছে ন তুমি যেতিয়া এক্সপিৰিয়েঞ্চ থাকিবা মানে এটা ৰিয়েল লাইফ- ফত যোনখিনি বস্তু কৰিব পাৰি মানে ক'ব গ'লে সেইটোহে লাইক বেছি মানে ইম্পৰ্টেণ্ট হয় থিঅৰিটিকেল নলেজকত কি মানে থিয়ৰী থ্ৰ দি যোনখিন একোৱাইৰ কৰা যাই প্ৰেক্টিকেলি এক- কোৱাই কৰিলে সেইটো বেছি ভাল আৰু।
বেছি ভাল হয় অ
এ সেইকাৰণে মই তোমাক ফোন কৰিলো সেইকাৰণে সেইটো কথাত পাতিব কাৰণে মানে ক'ব গ'লে কাৰণ স্কুলতে এইবিলাক এপ্লাই কৰিব লাগে স্কুলৰ এইবিলাক এপ্লাই কৰিলে তেত- তিয়া মানে ষ্টুডেন্টে বেছি মানে লাইক নলেজ গেইন কৰিব। সিহঁতে ইণ্টাৰেষ্টিংও পাব দিয়া পিছে ঠিক আছে দিয়া
হয় দিয়া থৈছোঁ দিয়া